হেল্ল'
হেল্ল'
মোৰ মাততো ভালদৰে শুনা পাইছ নে
পাইছো পাইছো তই পাইছা নাই
পাইছো পাইছো আজি হেৰি নহয় এইটো কি বুলি কয় বডি বিলডীৰ লগৰো আজি ফোন কৰিলো সি কালি লৈ পেলাই আহিম বুলি কৈছিলে।
অহ
এ ফোনে ৰিচিভ নকৰিলে শুইয়ে নুঠিলে চাগে
তহঁতৰে দিন আৰু দে চাকৰি তাকৰি এতিয়া হৈ যাব আম বোকে ঘৰত আৰু এনেকে থাকিম আৰু
ইমাহ পতককেটো হৈ যোৱা হেতেনতো কথাইে নাছিলে চবেই পালেহেতেন আৰু
নহয় এতিয়া চবৰে চবৰে যিটো হোৱা নাই আকৌ তহত কেইটাৰ হৈ থৈছে নহয়।
আকৌ চবৰে যিটো কণ্ডিশ্যন নাই সেইকেইটা আকৌ মোৰ আছে নহয় গম পাইছ নাই
সেইটোও হয়
এতিয়া মানে ক হেৰিটো কেছটো কি শুন মই আজিতো ৰাতিপুৱা দৌৰিব গৈছিলো দেই
অ
মই প্ৰথমতে মই মানে এই সৰু ডিজিটেল ৱাছ এটা আনি লৈছো ঘড়ী মানে টাইমাৰ লগাবলে
অ অ
তাৰা সেইটো টাইমাৰ লগাই দৌৰিছিলো আৰু এপাক দৌৰাৰ পিছত মানে মোৰ সেইটো ভৰিটো বিষ হ'ল
ভৰিটো বিষ হ'ল আ
অ তাৰাপা মই ড্ৰাইভাৰটো অফ কৰি লো বোলো আৰু এপাক যেনে তেনে মই তাপা নদৰো বুলি
অ
তাৰপা আৰু অকমান দৌৰাৰ পিছত মানে মই ৰোৱা নাই মানে গৈয়ে আছো
অ
তাপা আৰু অকণমান যোৱাৰ পিছত মানে মোৰ ভৰি বিষটো নাইকিয়া হৈ গ'ল মানে
অ অ
তাৰপৰা এপাক এপাক এপাক এপাকেতো বায্য পাক মাৰি দিলো পাঁচ কিলোমিটাৰ আজি ফাৰ্ষ্ট মাৰিছো
বাপ পা ঐ
আজি মানে মনটো ভাল লাগি গৈছে মানে মোৰ সেই এঘাৰ পাক দৌৰাৰ পিছত
অ
লাষ্টৰ পাকটো মানে ভৰিকটা টানা নাই আৰু মানে তো ধৰি লও একদম একদম মানে হেৰিয়া আৰু একদম জান নাইকিয়া নিচিনা টাইম হৈছে ঘড়ী তাত
ফ্ৰীকে কৈ আছা
নহয় হেৰি একদম ভৰিকেইটা মানে একো কাম নকৰা নিচিনা হৈ গৈছে মানে
অ মানে গমেই নাপাওঁ মানে ভৰি কেনে কি গৈ আছে
অ তাৰপিছত চেনেই হৈ বোলো লাষ্ট নিজকে নিজে কৈ আছো অ আৰু মাৰি দিলোমটো কিন্তু মানে টাইমাৰটো অফ কৰিলো যে টাইমটো চাবলৈ নহ'ল মোৰ এঘণ্টা আধা ঘণ্টা বেছি লাগিছে মোৰ হিচত
অহ', - অ', - অ', - থলুৱা আধা ঘনা ত দুইশকা ধম কথা নহয় পাই।
এই আমাৰ ইয়াত সেইফালৰ পৰা হেৰিয়ে এইটো এনেকে ডাঙৰ মানুহ এজন আহে। এই বিয়া পা- মানুহজন মানে সেইটো নিজৰ শৰীৰটোৰ কাৰণে আহে আৰু-
অঁ।
তোৰ এনেকে লাহে-লাহেকে দৌৰিব ন।
অঁ।
সদায়-সদায় ফচিলো দৰে নষ্ট নকৰাকে।
অ', ঠিকে আছে।
মানে- মই প্ৰথমতে দেখি ভাবিছিলো এনেকে, যেনেকে, তেনেকে ধৰিব পাৰিলেও হৈ যায় আৰু মই আজিয়ে ফাৰ্ষ্ট- পাছ কিলোমিটাৰ মাৰিছো।
অঁ।
আকৌ কাইলে চাগে কমকে মাৰিম এনেকে মানে ত' ডেইলি মাৰি থাকিলে মাচুলটো লছ হৈ যাব নহয়।
হ'ব, এই সেই- অহ', - তা'ত দৌৰি পেলাই শুই নিদিবিহি আকৌ-
এই ভাগৰটো লাগি দিয়ে আকৌ কেলে দৌৰি পেলাই শুলে বোলে কি হয় ন।
কি-
কি হয় নো দৌৰি পেলাই শুই দিলে।
নাজানো মোক মুঠতে সেই যিখিনিয়ে দৌৰি থাকে যে।
অ।
মই মানে কেতিয়াবা দৌৰিবলৈ যাওঁ নহয়।
অঁহ।
তেতিয়া সিহঁতক- ধৰক ক' এতিয়া গৈ পেলাই আৰাম চেঞ্জ শুই দিলেই একদম মজা লাগি যাব। বা তেহেঁতে কয় যে দুই পেলাক শুই দিব নালাগে বুলি সিহঁতক কয় মানে- এতিয়া কি মই আজিলৈকে সোধা নাই কিন্তু হবও পাৰে।
মোক মানে মোকো-মোকো মানে মোৰ তা'ত দৌৰি পিনে বহিয়েইটো টোপনি-টোপনি লাগিছে।
অঁহ।
তাৰপৰা হেৰি এই কি বুলি কয় মই মোক মানে কৈছো মই সোনকালে গুচি আহিলো মানে সিহঁত- আগতেনো লগতে আহো গোটেই কেইটাই।
অহ।
মোক-চোক ধোলো, টোপনি-টোপানি- লাগিছে। মই ঘৰলে যাওঁ বুলি কৈ গুছি আহোতে তেতিয়া এটাই গৈছে মানে কি গৈ পিনে শুই দিবাগে নেকি মোক-চুক- কব লাগিব বুলি কৈছো। তাৰপৰা- একো নক'লে আৰু সেইটো তেনেকে সুধিলে আৰু মোৰ তেনেকে সন্দেহ এটা হৈছিলে এইটো কথা কেলে সুধিলে বুলি।
এই যে সে লৈ পেলাই শুই নিদিয়ে মানে তেন্তে জানো মানে তোৰ কিবা- তই আজি যে দিনটো যে মানে কষ্টটো যে কৰিলি সেই কষ্টটো মানে আকৌ- কাইলৈ পৰা ৰিষ্টাৰ্ট হৈ যাব, তেনেকুৱা নিচিনা হৈ যায় পায়। মই গম নাপাওঁ বাও।
উম-উম। অ' হেৰি এ মোৰ দৌৰি পিনে মোৰ লগে-লগে আহি হোৱা নাই নহয় তোৰ দৌৰি পিনে আহি- গৰু-গৰু এয়ালি দিছো।
অহ।
তাৰপৰা পুছা ফাঠিটামান মাৰিছো।
অ'।
তাৰপা হে, তোৰ এতিয়া চাহ তাহ খাইহে শুইছোঁ।
বেয়া কষ্ট কৰিছ।
পোছাক মানে নিউ পোছাক বাৰু।
অ', অ' নিউ পূজা।
এই ন-নৰ্মেল পোচা বাৰটাতকে বেছি নাযায়।
সেই যাব। তোৰ চিনাপ টিনাপ নাহে নেকি মাৰ এইবিলাক?
ফিনাপ নাই, আহা নাই। এতিয়া মানে তোৰ ৱেটটো বেছি হৈ আছে ন' মই এইটো ম ট্ৰাইও কৰা নাই বাৰু মাৰিবলৈ দেই। মই ৱেইটটো কমাৰ পিছত মাৰিম বুলি ভাবি আছোঁ।
তুমি এইট কিমান কমিলে নেকি আগতকে?
আগতকে কমাই নাই। একে ছেভেনটি ফাইভে আছে চাগে। মই এইকেইদিন জোখা নাই দৌৰাৰ পিছত, মোৰ হিচাপত এক কেজি, দুই কেজি কমিব লাগে।
মোৰ ছিক্সটি নাইন যে আছিলে, এতিয়া গৈ ছিক্সটি ছেভেন।
কমিলে। অ', অ' মই আকৌ হেই কমিবলে মানে মই তেওঁৰ ধৰি ল এতিয়া আকৌ দৌৰাৰ পিছত ভোকটো লাগি যায় যে, মই আকৌ এইফালে ভাতটো পুৰা বজাই আছোঁ নহয় এইকেইদিনত।
মোৰ আকৌ আজিকালি কিবা এটা হ'ল, তই একদম পাগলৰ লগতে ভোক লাগিলেও মানে
অ'।
হে নহয়, ভাতটো মানে মই খাব নোৱাৰোঁ। এই কি কয় ভাত কেইটামান দিলেই মোৰ সন্তুছ টো হৈ যাওঁ মানে বেছি ভাত মই খাব নোৱাৰোঁ।
অ', অ' মই হেৰি বুলি ভাবিছ এ-এই এনাৰ্জিৰ কাৰণে আমি যে আমি যে টো আগতে যে হেৰি এইটো কি বুলি কয় উম অ' ইলেক্টৰিলটো যে লৈছিলোঁ মই তেনেকুৱা আমাৰ লগৰ এজনীত মানে তোৰ হেৰি আছে ফাৰ্মাচী আছে।
অ'।
তাকে কৈ চাব লাগিব কমত যদি কিবা মিলাই দিয়ে আৰু তেতিয়া এক পেকেট এটা লৈ ল'ম আৰু ডাঙৰকে কাৰ্টুন এটা।
অ', অ' কাৰ্টুন এটা লৈ ল'ব পাৰ।
একদম ডাঙৰ গাৰ্ডেনটো কথা কোৱা নাই মানে সৰু গাৰ্ডেনটো যে মানে তোৰ দহ বাৰটা থাক কে আৰু।
ডাঙৰ এটাকে লৈ ল'বি আকৌ।
ডাঙৰ ইমান খাব নোৱাৰি নহয়, এই ইমান কেনেকে খাবিনো আৰু।
যে দিনেতো এটাকে যাবই।
এদিনত এটা নহয়, এতিয়া যদি মই যদি বিশ টকাত যদি আনো
অ'।
তেতিয়া মই এদিনৰ এটা খাব নোৱাৰোঁ মানে, এদিনৰ আঠ দহ টকাহে এফৰ্ট কৰিব পাৰিম। আধাটো খাম আৰু, আধাটো থৈ দিম আৰু, মানে মোক নিজ নি-নিজৰে গা পুৰিব ন' তোৰ তেনেকে।
আমি দুখীয়া মানুহ হে, নেকি আমি দুখীয়া মানুহ ৰে।
আমি এফৰ্ড কৰিব নোৱা যদি সি যদি মই মানে আমাৰ এই হে, চাৰিআলিৰ ফাৰ্মাচিটোক সুধি চাম। যদি মানে অলপ ডিছ কাউন দি মিলাই দিয়ে তেতিয়াহ'লে কাৰ্টুন এটা আনি। তেতিয়া এদিনত এটা এটা খাব পাৰিম আৰু।
অঁ যদি সেইটোত বাৰ টকামানকৈ যদি পৰে-
অ, কিন্তু যদি মানে আকৌ এই বিশ-পঁচিশ টকাকে চৌবিশ টকাকে যদি পৰে মই- মই নোৱাৰো আৰু ইমান এদিনত মানে আধাটো খাব পাৰিম আৰু।
এ তই দিনটোত যিমান ইনকাম কৰ সিমানটোহে খৰচ কৰিব লাগিব। তাই আৰু চাই লাবি আকৌ।
অ, সেইটোৱে মানে তোৰ ধ মই তোৰ সেৰি এইটো কি বুলি কয়- চাইছো মানে তোৰ ধৰি লও এতিয়া মই ৰাণিং দৌৰিবলৈ মানে তোৰ- এ এই এনাৰ্জি এনাৰ্জি লাগে হয় নাই?
অ,
এনাৰ্জি লাগে সেই ইলেক্ট্ৰনৰ পৰা ডাইৰেক্ট এনাৰ্জিটো পাই যায় মানে। আৰু মানে এনে- ইলেক্ট্ৰৰেল টো খালে মানে হেৰি হয় ত মাচেল কেইটা সোনকালে ৰিকভাৰি হয়। মই এতিয়া দৌ দৌতে যোন কেইটাতটো ভৰি মাচল ফাটিছে।
অ সেইটাতু ৰিকভাৰীটো সোনকালে হ'ব।
অ এদিনতে ৰিকভাৰি হৈ যাব কিন্তু ধৰি লও এতিয়া মই এদিন লং ৰাণিং কৰাৰ পিছত মোক- পিছদিনাখনলে ৰিকভাৰীটো কমপ্লিট কে নহয়েই সেইটো কাৰণে পিছদিনাখন দৌৰিব নোৱাৰা হৈ যাওঁ।
অ, অ,
এইটো কিন্তু সেইটো খাই দিলে মানে এনাৰ্জি টো পুৰা থাকিব আৰু সেইটো খাই আমি আগতে লিক্স- কেনেকুৱা আৰু দেখা নাই জানো?
এ এইটো নহয় এইটোতো এতিয়া জিমত- গৈ থাকো কাৰণে আগতে খাও না এতিয়া মানে পাইছোটো ত ইমানটা গমেই নাপায় লেও লেগচ কৰিবলেটো চ - টো জিমতো আগতকে একদম টানটোৱে হৈছে লেগচ এ ন। সিহঁতে ইলেক্ট্ৰটো খাই পেলাইটো লেকচত মাৰি থাকিলো ইমানটো প্ৰব্লেম একোৱেই নাহে, এইটো আৰামচ- এইটো মাৰি থাকিব পাৰ।
অ সেইটোৱে মানে, মানে- এই বিষটো অনুভৱ হয় কিন্তু মানে এনাৰ্জিটো পুৰা থাকে মাৰি দিব পৰা মানে।
অ সেইটোৱেই, লৈ লবি মানে- তই মোক নহলে মই যে তোক যে গৈছিলো হলচেলৰ যে-
অ,
সেই তেনেকৈও তাততো কথা কেতিয়াবা দে সেইফালে যদি যা তেতিয়া তাক নিয়ে আক সুধি চাব পাৰো আকৌ দেই ডাঙৰ কাৰতন তাক- কিন্তু মজাকে পাই যাবি সেইটো ফিক্স কথা।
কেওৰা এনেই মাৰ খুৱাবি। হয় এনে নুখুধি থকাতকে কেতিয়াবা এনেই সুধি চাবি কি কথা আছে নো।
অ সেইটোৱে এইটো ধৰি লও এতিয়া নুখুধিলে তো এনেও বেছি লব বেছি লব ভাবিয়ে থাকিব ন।
নুসুধিলেটো গমেই নাপাব না গতিকে এদিন যাবি গৈ পেলাই সুধিবি যে- এনেকে মই হলচেলত ল'ম বুলি ভাবিছো ডাঙৰ কৰ্তন এটা ল'ম কিমান মান ল'ব টকা? বা কিমান কি ডিচকাউণ্ট আছে? সেইখিনি কথা যদি সুধ আৰামছে হৈ যাব।
ক'ত হে ফাৰ্মাচীটোত সুধিব লাগিব নে কিনো?
অ মানে টো- এইটো এই ৰাস যিটো মন্দিৰটো যে আছে মন্দিৰটোতো দেখিছ?
হনুমান মন্দিৰ হনুমান মন্দিৰটো।
আমাৰ ইয়াত হনুমান মন্দিৰ!
এ আমাৰ ইয়াতে নাইটো আমাৰ ইয়াতে নাইটো বান্দৰ দোৱাৰ কথাহে কৈছো মই।
অ অ।
তাতে যিটো হনুমান মন্দিৰটো যে আছে তাৰ কাষতে এখন। ফাৰ্মাচী আছে ফাৰ্মাচীখন মানে দেখিবলৈতো সৰুৱেই।
অ।
কিন্তু তাৰ পিছফালে মানে তই একদম ৰুম ৰুম একদম তই মানে এবাৰ যদিও সোমোৱা নহয় তই। ইফালে সিফালে পকা পকা মই মই সোমাইছিলো পাঁচ। আমাৰ ৰুম পালো সেই পাঁচ নম্বৰ ৰুমতে পুৰা।
অ ত তই ত তাৰপৰা লৈছিলি মানে।
অ আমি তাৰ পৰা আনিছিলোে হেৰি খিনি উ দেতা ভাগৰ মেডিচিন খিনি।
তাকো চিনাকি এ নহলে দিয়ে কি নিদিয়ে বা।
তাকে তো ন তাত মানুহবোৰকে হ'লচেলৰ কাৰণেই যায়।
মাতৰ ফাৰ্মাচি খ আগত যে আছে সেইখনত কোনোবা মাথা বিষ হ'লে জ্ব হ'লে সিহঁতৰ টেবলেট। আনিবলৈ হ'লে সেইখন দি দিয়ে।
অ।
মেইন মেইন কথাটো হ'ল তই যদি মানে ডাইৰেক্ট যদি যাৱও নহয়। তই যদি কওঁ নহয় যে এনেকৈ সেই ইলেক্ট্ৰিকল ডাব্বা নিব লাগিছিলে হ'লচেলৰ সেয়াক। তাতে ফাৰ্মাচিৰ কাৰণে।
অ।
সেইবুলি তই গৈ পেলাই যদি সিহঁতৰ ক নহয় সিহঁতে তেতিয়াতো। ভিতৰলৈ লৈ যাব বা সেই কিমান কি লাগে তো সুধিব তেতিয়া তই কথাটো গম পাই যাবি। কিন্তু তই তালৈ গৈ পেলাই কিন্তু আকৌ নোলোৱাকে এই দামটো সুধিবলৈ আহিছো তেনেকুৱা কৰিলে বেয়া হব।
অ নহয় এতিয়া ফাৰ্মাচীৰ কাৰণে সুধিবলৈ আহিছো বুলি ক'লে নিবলৈ আহিছো বুলি ক'লেও নহ'ব ন মোৰ নি। নিজৰ কাৰণে হে লাগে বস্তুটো এতিয়া।
এটো কবি আকৌ কথাটো যে মোক এনেকে লাগে এটা দাবা কিন্তু মই হলচেলতহে ল'ম।
অ অ তাত চাগে অফাৰো দিয়ে নহয় চাগে।
এই অফাৰ মানে। এই ৰহা মই মানে পাচলি কাটি আছিলো পাচলি কাটি। পালে মানে চুইখন ক'ত থলো বিচাৰি পোৱা নাই নহয়। এ তাত অফাৰ মানে কি হ'ল একো নিদিয়ে আমাৰ দেউতা ভাগৰ যিটো। এণ্টিবায়টিক যিটো টেবলেট লৈছিলে সেই এণ্টিবায়টিক টেবলেটটোৰ দাম মানে এনে। ফাৰ্মাচী দুশ চল্লিশ টাকাকে দুশ চল্লিছটকাকে এটা দিলোও কিনি। তাৰপিছত আমাৰ মামাই গম পায় ন তাৰাপৰা মামাই তালৈ গ'লোগে আমি গোটেইকেইটা। তাৰপিছত তাজনিমা মাই মানে পাস্তা কিনিছে এশ সত্তৰ টকাকে।
উ।
পাঁচটা এশ সত্তৰ টকাকৈ নিছে আৰু লগতে পাঁচটা ফ্ৰী দিছে।
অঁ।
মানে আমি এশ সত্তৰ টকা ধৰ কিবা নাইনটি টু মানকে পৰিছে এটাত।
অ ইফালে ইয়াত এটাতে আছে দুশ চল্লিশ টকা লয়।
এটাতে ইয়াত দুশ চল্লিশ টকা বাকী আমি তাত কিনোতে হেৰি কিমান মানকে পৰিছে।
আহ অ বে ঠিকে আছে তেতিয়া ময়ো তেনেকেই তাতে গৈ। অ মই সেইফালে তো যাব লগীয়া হ'লে পাতি চাম নহ'লে তই তই যাম যাম বুলি কৈ থকা নাই জানো সেইটো চাইদে।
অ যোৱা কথা আছে বাৰ কিন্তু এতিয়া নাযাওঁ চাগে।
যদি যোৱাটো হয় তেতিয়া তোৰ তো চিনিও পাই চাগে তেতিয়া লৈ দিব পাৰিবি আৰু।
যদিহে, এ যাবলগীয়া মই নাযাওঁ মানে। নাযাওঁ বুলি ভাবি ললোঁ আও। মই এতিয়া বেলেগ কাম কৰিম। মোবাইল এটা ল'ব লাগিবতো।
অ' মোবাইলটো তো তাৰপৰাই লবি ন'।
অ' মোবাইলটো যা তা ল'ম ব। এই মোবাইলত পূজাৰ ফালে কিমান মান কমে অ' পইচাপাতিবোৰ?
পাঁচ - ছয় হেজাৰ।
পাঁচ - ছয় হেজাৰ কমি যায়?
পাঁচ শ এহেজাৰ
আমাৰ এখন বোডী বিল্ডাৰ দেখোন কিমান এইট্টি থাউজেন নে কিমানৰ দেখোন লেপটপ দেখোন ফিফ টি চেভেন নে নাইনত পাই গৈছে।
অ' এ- এ- এই দ- দামী- দামীবোৰ সেইবোৰ খুব কম- এতিয়া তইতো আণ্ডাৰ ফিফটিন হে ৰবি আ
নহয়, আণ্ডাৰ টুৱেনটি লম।